হেল্ল' অ', অ', কি কৰিছা?
এনে বহি আছোঁ।
অ', আমিও চাহ খালোঁ, চাহ খাই শুই আছিলোঁ তাৰপিছত শুই পেলাই চাহ খালোঁ খাই। বহি আছোঁ।
অ', মই শুই উঠি ভাত খালো
অহ, অহ। ইমান টোপনি টোপনি ধৰি আছে মোৰো আজি।
ভাতটো খালো আৰু দাইল লগত এই বেমফাৰী চাৰজ বোৰো একো খাবলে ভাল নালাগা।
উম। উ ভাত কিহে খালি?
দাইল হেৰি ৰঙালাও বলতে দি দিলো
অ'।
সেইনে খালো।
মাংস ৰঙলাও আকে দুডাল মান আছিলে বাৰু ভাত কেৰেলা আলুগুটিয়ে ভাজিছিলো। ৰঙালাও আগ দুডালমান মায়ে এনেই দি দিছিলে তাপা আলু দি পেলাই সেয়াই ভাজিছিলে। এইবোৰ দালি আছে কঁঠাল গুটি,।
কালি সেই কঁঠাল গুটি। পিটিকা অকমানো কৰি লৈছিলোঁ, তেনেকে কঁঠাল গুটি দুটা লৈ পেলাই পিটিকা। অ অকমান জলকীয়াও দি দিলো তাপা তেনেকে ভাত কেইটা। খালো আক, নহলে আনকেইদিন এদিনো মই ভাতকেইটা ভালকে খাব নোৱাৰোঁ। কালি সে ৰাতিহে সেই আও পিটিকা অকণো কৰিলোঁ তাপা মাকে কোৱা নিচিনাকে শুকানে শুকানেও খালো। তেনেকেহে খাব পাৰিলো।
অকমান জ্বলা হালে জ্বলা খালে একো নহয় বাও।
অ, অকণমান জ্বলা দি পেলাই খালো।
উম'।
পানী সৰহকে খাই দিছ আও নেমু খাই দিছো দুপিচ মান।
উম, অ
নেমু খালোঁ তাপা সেই তেনেকে খাব পাৰিলো নহলে নহ'লে খাবই নোৱাৰ নাই পোৱা ভাতটো
অ
ভাত মানে ভোগ ভোগ কেইটা যিমানকে লাগে তাতকে কমকে লওঁ দেই ভোক লগাতকে ত কমকলে সেইকেইটাও খাব উ খাব খাই পেলাব নাইপোৱা মানে কিবা ডিঙিটোৰ ওচৰতে কিবা এটা লাগি ধৰতে লাগে নে কি নে
অ কিবা এটা লাগি ধৰা নিচিনা লাগি থাকে বুলি কয় এজনী মান
উম কি আছে
কিবা এটা যে লাগি আছে অহ চবৰে সেইবিলাক বেলেগ বেলেগ থাকে যে উম'
উম' নাইত আঞ্জা লাগিল খাব অ
কেনেকুৱা লাগে এনেকুৱা বুলি কওঁতে তাই কৈছে ডিঙি ওচৰতে কিবা এটা লাগি থকাৰ নিচিনা লাগে এনেকে কৈছিলে আকৌ বেলেগক সুধোতে আকৌ কৈছে বোলে নেলাগে চোন তেনেকুৱা এনেকে কয়
অ বেলেগ বেলেগ আও
অ ইটোয়ে আকৌ সেইটো তেনেকুৱা নহয় সিটোয়ে আকৌ সেইটো নহয় জানো কিবা অনুভৱ বোৰ বেলেগ বেলেগ থাকে।
তাপা সেই তামোল এখন খাই দিলে সেইখিনি ডিঙ লাগি ধৰা খিনি গলি যাব গুছি যাব গুছি যাব কি লাগে
অ এই তামোল সেই নেখাবি বাও তেনেকে
উম
উম এনেই খালে বা একো নহয় এইটো খালে হেৰি কাহ হোৱা বুলিহে কৈছো
এ এদিনা ভাত খাই উঠি মন যায় অকমান খাবলে নহ'লে বৰ মি মিঠা মিঠা লাগি থাকে মুখখন, মিঠাই লাগে নে কি লাগে ধৰিব নোৱাৰি যে
উম তাৰপিছতে সেই তেনে কৰা লাগি থাকে
উম
উম তাৰ পাছতে মই আও বাথৰুমত যে কাপোৰ মেলি
অ মোৰ কাপোৰকেইটা মেলাই নাই মই কাপোৰ কেইটা মেলো বুলি আহিছিলোঁ পাহৰিলো না কাপোৰ কেইটা ধুই থলো সেই ডাৱৰীয়া হৈ আছে আজি বৰষুণ দি আছিলে কাপোৰ কেইটা ধই পেলাই থৈ দিলো, এয়া মোৰ মেলি লমগে বুলি ভাবিছোঁ।
ভিনদেউ ভাগৰ কাপোৰ এদমমান ছাৰ্ফত থৈ দি থৈ দিছোঁ।
উম।
ধোৱাই নাই এতিয়ালৈকে।
উম। মই ধুই থৈছো মেলাহে নাই।
অঁহ।
নকৰিব দেই ঘৰতে মোক লাগিব।
এতিয়া মালিক জনে কি কৈৰিছে?
মালিক জনে বাগানত সে দৰৱ মাৰিবলৈ গৈছে।
অঁ এতিয়া পোখা নাই আৰু পোখাবহে আৰু
অঁ এতিয়া কালি এই কালি ছিঙি আহিছেহে আজি ভিটামিন মাৰি দিব অকমান বেছিকে পাত ওলাবলে।
অঁ পাত ওলাব আৰু তেতিয়া।
অঁ আকৌ নতুনকে ধুনীয়াকে ওলাব পাতা এইবাৰ বঙালীক ছিঙাই দিম আৰু।
আঁহ। মাহঁতে কি কৰি তহঁতৰ শাহু মাহঁতে?
মাই এই পেহী হঁতৰ ঘৰ ফালে ওলাই গৈছে হেৰি হঁতৰ ভণ্টিহঁতৰ সকামলে মানুহ হে সিহঁতক মাতিবলে মাকে কলে।
অঁ আঁ।
মাতিবলৈ গৈছে।
অঁ' কালি মাৰ লগত কথা পাতিছিলা?
অ' মোকে কৈছিলে ফোনটো লগাই দেচোন বুলি।
অঁ।
কৈছিলে হেৰি তোক যে নিমখ দি পেলাই হেৰি মিঠাতেল দি পেলাই ভাত পাৰিবি নাই খাবলৈ বুলি কৈছে, মই বোলো খাওঁ আগতে তেনেকে ভাত এনেকে কৈছো।
সি কৈছে ঐ লাডু লাডু কৰি পেলাই খোৱাৰ কথা কৈছে।
অঁ মাক দেউতাকে ভাত খাবলৈ কৈছে যে সেইয়ে এই মাকহঁতো ক'লে। এনেকে খাবলৈ কাবচোন তাইক বুলি তোক এনেকে খাবলৈ কৈছে পাৰিবি জানো খাবলে বুলি কৈছে আৰু, তাৰমানে ইহঁতি তেনেকে শুদা ভাত নেখাই যে। সেনেকে কেতিয়াও নাখায় তাৰমানে শুদা ভাত। যিমান জ্বৰ হ'লেও তাৰমানে মাছ বা মাংস ভাত লাগিব ভালেকে লাগিব। খামটো তেনেকে বলো আমি আগতে ঘৰত বোলো আমি তেনেকে খাওঁ বেমাৰ হলে এনেকে কৈছো।
অঁ'। মাকে ভাবিছে উ কেনেকে খাব ইমান শুদা ভাত।
অঁ' তেনেকে ভাবিছে, তেনেকে ভাবিছে শুদা ভাত আমিতো বেমাৰ হ'লে মানে ইয়াত মানে মাংস অকন বা কিবা এটা হেৰি কুকুৰা এটা মাৰো তেনেকে হেৰিকেহে কয়। অঁ' এনেকেহে কয় ইয়াত, খালি এতিয়া শুদা ভাত খাবলৈ কৈছিল ন আইতালোকে শুদা ভাতেহে খাবলৈ কৈছে বুলি ভাবিছে চাগে। উম। উম, থৈ দিয়ক মই মেলিমগে, এইখিনিতে থৈ আহক।
তাৰপিছতে আকৌ আকৌ এতিয়া খেতি বাতি ধৰি লোৱা কৰিবলে কিমান আছে?
আমাৰ আছে আজি কোৰ মাৰিবলে আমাৰতো আজি কোৰ মাৰিবলৈ গ'ল দেই। দুটা আলি দি পেলাই হেৰি গুচি আহিলে, গৈছিলেহে। গৈছিলে হে, দেখিছো
ঘৰ ওচৰত আহি আছে।
নহয় কু হলকা। সেই ভাগৰ লাগিলে হেনো দুটা আলি দিয়ে।
এ ভাগৰ লাগা
অ'। আ আজি প্ৰথম যে হেইকানে ভাল লাগিছে কাইলে পা আকৌ কাইলে বোলে সোনকালে যাম। চাৰিটা বজাতে উঠাই দিম কৈছে। চাৰিটা বজাত যাব মনটো।
উঠাই দিবলে কওঁতে কই আৱ, তাপিছতে সমানে আৱ। ইমান ভই লগা, বাগৰ দি লওঁ বুলি ভাবিব।
আজিও সে ৰাতিপুৱাতে কলো সেই সা পাওঁতেনে হে বতৰটো ডাৱৰীয়া দে আজি যাব পাৰিবা বুলি ক'লো। উম, নাই যোৱা।
উম।
শুই আছে লুটি খাই খাই, হুইটো শুকান দেখোন সেটো চোলাটো।
সেই লাষ্ট দিনা যোৱা না মো তেনেকুৱা হয়। মোক সোনকালে উসাত উঠাই দিবি বুলি ক'লো। তা পিছত ৰোৱনী কিজনি মাতিলেহি পাঁচটা বজাত। অ' বাইদেউ বুলি মাতিলে, তাপিছত মই কি কৰিলো শুই থাকিলো। ছটাত হে উঠিছো। চাই পাঁচটাত উঠিছো। তাত গৈছে, তেনেকুৱা।
মোৰ সেয়া আজি তেনেকুৱাই হ'ল দেৰিয়ে হ'ল। চাৰে কি চাৰে সাতটা আহ কি নহয় চাৰে সাত টা নহয়, আঠটা মান হে বাজিলেগে। সে তেনেকে উঠা, আকৌ শুই থাকিলোগে যে।
এ মোৰো দেৰি হ'ল। আজি পাই মই কেলে জানো ইমান টোপনি গ'লো, ক'বই নোৱাৰো।
খুব টোপনি ধৰে।
উম।
টোপনি ইমান। নহয় নহয়। আমাৰ টোৱে কৈছে টোপনি ইমানকে ইমানকে শুই নাথাকিবি, বেয়া হোলে। মোৰ যে ইমান কিবা টোপনি টোপনি লাগি থাকে, এতিয়া নুবোনাইহে মোৰ বেছিকে বেয়া লাগে।
ন টোপনি ধৰে বুলি টোপনি ধৰিলে ভাল, অ টোপনি গলে।
উম।
এ শুই থাকিলে এতিয়া হোলে মানে একো নহয়, পিছত দেৰিকেহে হোলে বেয়া।
উম।
এতিয়া চাৰি পাঁচ মাহ মানৰ পিছতহে শুই থাকিলে বেয়া।
অ'।
এতিয়া হোলে একো নহয়।
শুলেও হেৰি এনে হো দিনত অকণ শুবলে মন যায়, সোনকালে উঠি লৈ পেলাই। দিনত অকমান শুব লাগে ন'? সোনকালে উঠা এবাক অভ্যাস কৰিম বাৱ। এতিয়া বাৱ
অ' উঠোতে বাও সোনকালে উঠিব লাগে কিন্তু অকণ লাগিলে পিছত হেৰিয়ে বেয়া লাগিলে শুই থাকিব লাগে।
অ।
সোনকালে উঠা অভ্যাসটো কৰিব লাগে ক। তেতিয়া অকমান পিছত সোনকালে উঠি
উম। তাপিছত সেই তেনেকুৱা কৰিব লাগে। সোনকালে উঠিবি আৱ, তাপিছতে ৰা দেৰিকে অলপ অলপ খোজ কাঢ়িবি। তাৰপিছতে আকৌ পানী খাই উঠি। ইনে এবাগৰ দিবি আৱ। সেই তেনেকে
উম।
আকৌ এবাৰ শুবলৈ মন যাব, এনেই কোনোবা আলহী আহিছে তেনেহ'লে।
কালে?
সেনেকুৱা মাত এটা শুনিছিলো।
আমাৰ ঘৰলে?
আহ, তাৰপিছতে সেই এতিয়া ফুল- চুল বোৰ ধুনীয়া হৈ আছে নে তহঁতৰ?
কি?
ফুল - চুল বোৰ ধুনীয়া হৈ আছে নাই?
নাই চোৱা মই, ৰুইছিলো বাৰু ভালকে আকৌ এদিন হেৰি এই ৰ'দ দুতা যিহে তটামকে নহয় শুকাই থাকে। আকৌ বৰষুণ দিলে আকৌ হেৰি হয়, লগাহে হৈছে আৰু।
বৰষুণ দিলে পানী হৈ যায় আৰু হেৰি হৈ গৈছ।
অ' ভৰ্তি হৈ যায় পানীয়ে, তাৰপা ৰ'দ দিলে একদম ককীয়া শুকায়। ফুলখিনি একেবাৰেহতেলটো সেইটো সুজায়।
অঁ।
হয় হয়।
একে ৰাহে লাগি থিব লাগে ফুলবোৰ থাকিলে মানে লাগি থাকিব লাগে আৰু। কেহে আচলৰত হয় নহয় অ সহে
বহুত দিন সেই য'ত ত'ত ত কিবা কিবি হৈ আছিলে ন মোৰ চিজিন লগাই পেলাই অকণমান। আকৌ ৰুই মেলি দিলো, পাতকেইটামান। বিয়া হৈছিলে সেয়া আকৌ আকৌ ম যা হলে
উম, যেনেকে বাৰিষা - বাৰিষাৰ হা আমাৰ নে?
উম।
আমাৰ হোৱা খিনি ধুনীয়া হৈ আছে, খালি হেৰি নতুন ফুল এজোপা হে হেৰি হৈ গল। এনে পানীয়ে হৈ যায় আকৌ আঁতৰাই দিও আকৌ পানী হৈ যায় শুানলৈহে লৈ আহিব লাগিব টাব। ত' সেই এজোপা এ দুপা বছও হ সেই টেঙেচি টেঙা নিচিনা যে কি বেঙনীয়া পাতটো যে।
অ' অ' চকলেট ৰং পাতটো।
উম - উম। মোৰ বাবু বাবো য'ত আছে। আছে মানে আনিবলৈও হেৰি মই আনিবলৈ নোৱাৰিম মানে গধুৰ যে সেইটো সে বস্তু। স যে আকৌ এইফালে তাবকেইটা আছে এইবপ যুক আছে চে যুক লাগে বুলি ভয় লাগে। যদিও বন চন নাই এনেই গছ পাত বিলাকতে জোক লাগিব বুলি ভয় লাগে।
অ' এই তাত ঢেৰ যুক আমাৰ এইফালে এইটো চাইডে আকৌ কম আকৌ যুকটো।
অঁ।
কম জুকটো এনেই এইণে ভাবি এ এই মানে আগাফালে লনল আমাৰ আইয়া আ ৰৈ থকা। সিহঁতে ঘৰত হোৱা সিহঁতে সে যুখ দেখিলোহেঁতেন এতিয়া ইয়াত নাই আকৌ।
অঁ অঁ।
অ' হ'ব দে।
ঘৰত জাই কাপোৰ মেল যদি মেলগে দে।
অ' কাপোৰ মেলি লওঁ। কাতে নাই খোৱা যে? কাটচোন কাটি নাই খোৱা।
অঁ।
হেল্ল'?
অ'! মই কাটিছিলোঁ, নাই আকৌ, কাট।
মোৰ কাটে নাই খোৱা।
এ, গৈয়ে আছে।